অ কুলদীপ।
অঁ
অ তই যোৱাকালি ফোন কৰিছিলি নেকি মোক?
অ যোৱাকালি ফোন কৰিছিলো তোৰ এই চুইমিঙৰ কথা সুধিবৰ কাৰণে। মানে চুইমিং ল'ম বুলি ভাবিছোঁ। আছিলো গৰমত তাকে সুধিব কাৰণে, ক'ত কি ভাল হ'ব।
আচ্ছা আচ্ছা তই চুমিং কৰিবি মানে? অ এতিয়া, চুইমিং মানে এতিয়া ষ্টেদিয়াম থাকিলেতো কথায়ে নাছিল ঘৰৰ ওচৰতে হ'লে হয়। ষ্টেদিয়াম ভাঙি দিলে না, ভাঙাৰ কাৰণেও সমস্যা সমস্যা হৈছে আৰু। সমস্যা মানে এতিয়া তোৰ, আ' সৰু সজাইত আছে- ছুইমিং পুল। সৰু সজাইত যদি চুইমিং কৰিব বিচাৰ, তেতিয়াহ'লে মই কথা পাতিব পাৰোঁ। সৰুসজাইত মানে কেনেকোৱা কি? পইচা-পাতি?
অ' অ' সুধি চাবিচোন এবাৰ মানে, কৰিম বুলিয়ে ভাবিছোঁ গৰমত।
অ' গৰমত ভালে কৰিছ ভাবি-ভালে ভাৱিছ। চুইমিং- চুইমিং কাৰণ ভাল এটা এস্কাৰচাইজটো। মোৰ আছে চিনাকি আছে ৰ' মই সুধিব লাগিব। মই আজিয়ে গৈছিলো সৰুস জাইত চুইমিং কৰিবনে নাই। তাতে পুলটো ভাল মানে তিনিটা পুল আছে তো। এটা পঁচিছ এতিয়া আৰু পুল আছে। পঁচিছ মিটাৰতে কৰিব দিব তোক। আৰু তাকো পন পঞ্চাছ মিটাৰৰ আছে, সেইটো কম্পিটিচ্যন পুল আৰু এটা ডাইভিং পুল এটা আছে, ওপৰৰ পৰা মানে জপ-জপ-জাপ মাৰে যে। সেইটোত -সেইটোত বিশ ফুটৰে। গতিকে পঁচিশ মিটাৰ পুল তোৰ ভাল আৰু, এইটো তোৰ -এতিয়া তই ওখ যিহেতু বেছি ইমান সেয়াও নাই। উম্‌- মানে তই - প্ৰব্লেম নাই। থিয় দিব পাৰিবি। বুকলৈ আহিব পানীটো, পানীখিনি এ' কথ কথা নাই। মই সুধিম দে সেইটো। সৰুসজাইটো
তই সুধিবিচোন আৰু। আৰু তোৰ হেৰি কি কয় মানে চুইমিং টুইমিং এতিয়া কৰোঁ, কৰিলে তোৰ আগতে মই সৰুতে শিকিছিলোঁ বাৰু। এতিয়া তোৰ মানে এ' ই মানে আৰু- মানে ষ্টেমিনাটোতো নাই বাৰু এতি এতিয়া আগৰ নিচিনাটো আৰু সেইটো বিল্ড হওঁতে টাইম লাগিব অলপমান।
টাইম লাগিব টাইম লাগিব। বিল্ড হ'ব, ছুইমিং আগতে চা এতিয়া- আগতে কৰিছ যিহেতু তই চুইমিংটো জীৱনতো নাপাহৰ।
অ' মানে তোৰ ষ্ট্ৰ-ষ্ট্ৰোকবোৰ মনত আছে, ফ্ৰী ষ্টাইল শ্ৰী ষ্টাইল ষ্ট্ৰোক মনত আছ কিন্তু আগৰ নিচিনা ষ্টেমিনাটো নাই মানে অলপমান গ'লে ভাগৰ লাগব' এতিয়া।
ভাগৰ লাগিব ভাগৰ লাগিব। মইয়ে-এ' ছেপ্টেম্বৰত কৰিছিলোঁ এতিয়া- যোৱাৰ চানডে পৰা মই আৰম্ভ কৰিছোঁ।
আ'
এতিয়া পঞ্চাছ মিটাৰ দুইবাৰ অহা যোৱা কৰাতে মোৰ কিমান ভাত্‌- মানে ভাগৰি যাওঁ। হাত-চাত বিষাই যায়, সেইকাৰণে ৱাৰ্ম আপটো ইম্পৰ্টেণ্ট আৰু। মানেৱাৰ্ম আপটো কৰিবই লাগে গে অলপ এক্সেছ কৰি পেলাই নাম মানে চুইমিং কৰ সেইটোৱে মানে সেয়া মই ৱাৰ্ম আপ চাৰ্ম নকৰাকৈ জাপ মাৰিছো এতিয়া সেনেকে নহয় মানে বস্তুটো কৰিবই লাগিব ৱাৰ্ম আপটো আৰু ভাগৰটো লাগিবই ভাগৰটোতো সেইটো বিল্ড হ'ব হাৰ্ট হাৰ্টৰ মানে আমাৰ হাউফাউটোও ভাল হয় ছুইমিং কৰিলে অভাৰঅল মানে পোৰা দেহা টোৰ কাৰণে ভাল আৰু
ব এইটো টাইম লাগিব আ ৰু ষ্টেমিনাৰ বিল ধৰোতে
টাইম লাগিব মানে তোৰ সদায় কৰি থাকিলে তোৰ কমেও পোন্ধৰ বিশ দিনত আগৰ নিচিনা মানে আহি যাব আৰু ছুইমিংটো কেতিয়াও নাপাহৰো তই জীৱনটো মানে পাহৰা বস্তু
অহ অ সেইটো হয় মনত থাকিব
মনত থাকি যাব আৰু এতিয়া চাহ এতিয়া জোন মাহ পৰিল জুন-জুলাই আগষ্ট, ছেপ্তেম্বৰ, ছেপ্টেম্বৰলৈ ধুনীয়াকে চুইমিং কৰি দে! তপত তোৰ অক্টোবৰত ঠাণ্ডা হৈ যাব ঠাণ্ডাতো জুইমিং-চুইমিং থাকে বাৰু ডিচেম্বৰলৈ থাকিব কিন্তু
হৈ যায় ছাগে
ডিচেম্বৰ লাষ্ট আৰু জাননবোৰ বন্ধ থাকে গানৰিব বন্ধ থাকিবতো কিন্তু ঠাণ্ডাৰ দিনতো কৰিব নোৱাৰিবি ন আহিবতো নোৱাৰে
এইটো হয়
উম চুইমিং কোট খুলিব মানে মানুহ নাহে হলও ল'ৰা ছোৱালী নাহে
তোৰ বাকী তোৰ হেৰি কি কয় তাতে যদি শিকো শিকিলে তোৰ প্ৰফেচনেলি মানে কোচ চচ পাম নে এনেকে তোৰ
অ আৰামছে আৰামছে তই মানে আৰু চুইমিং টো চা চুইিংটো এনেও জান আনিব লাগেই আজিকালি কিবা এটা চাকৰি লাগিলে চুইমিং টো বিচাৰে এনডিএ চেনডি এ তো যাব পাৰ।
অ' অ'
মানে কিবা এটা আজিকালি স্পৰ্টছৰ হেৰিটো প্ৰেফাৰেঞ্চটো বেছি দি আছে তো।
অ' দি আছে।
আৰু চুইমিং জানা বুলি ক'লে বোলে, অ' চুইমিং মই জানো মই ইয়াতে এপ্লাই কৰিব পাৰিম নেকি, তেতিয়াতো লগে লগে মাতি দিব, বুলি চুইমিং জানা নেকি? চুইমিং কৰি দেখাব লাগিব, লগে লগে পাই যায় যে। টো এটা মানে, তোৰ চুইমিং কৰিবলৈ মৰণ নাই চুইমিং জানিলে আৰু আজিকালি মানে এই ফ্লেট শ্লেটতো বহুত ছুইমিং পুল আছেতো! তাতো ধুনীয়াকে শিকাব পাৰিবি। এইটো এটা ভাল, অ, আৰামছে তই বেলিয়িব গ'লি, চুইমিং জান তাৰে তো তোৰ চৰ্টফিকেত নালাগে, একো নালাগে, চুইমং জানিলেই হ'ল, চুইমং শিকালি তই।
অ' সেইটো হয়।
কৰিব পাৰ মানে ডিউটিও কৰিব পাৰা অফিচও কৰিব পাৰা আৰু আবেলি সমত চুইমিং কৰি যা যা
বাকী তোৰ, বাকী তোৰ এয়া হেৰি কি কয়, তোৰ তাতে চুইমিং শিকো, মানে তোৰ প্ৰভেট কোচ পামনে নাই? মানে এনেতো মানে নৰ্মেল কোচটো থাকে মানে প্ৰাইভেট টাইপ যেনেকে তুমি নেহেৰু ষ্টেডিয়ামত আছিল। অ' নেহেৰু ষ্টে ষ্টেডিয়ামত যেনেকে মানে নৰ্মেল কোচৰ বাহিৰে আৰু এটা এক্সট্ৰা কোচ এটা আছিল ন? প্ৰাইভেট টাইপ যোনে এডমিচন ন লৈ
অ', অ' পাবি-পাবি, পাবি-পাবি আৰামচে পাই যাবি তাতে সৈতে চিন্তা নাইতো, তই লৈছা প্ৰথতাও। কাৰণ স্বিমিংটো কৰ। স্বিমিংটো ভাল বস্তু হৈ, এ এডমিশ্যন জল্দি লৈ লো এডমিশ্যনতেওঁ অলপ ষ্টেডিয়ামত অলপ বেছি কি হব যেন লাগিছে মোৰ, ইমান ভালেকেও নাজানো। অলপ বেছি হ'ব। ইমানো নহয় কিন্তু বেচিহলে কি হ'ব মানে সা অলপ পইচা খৰচ কৰিলে তোৰ পিছত ভবিছতৰ কাম আহিব তোৰ। আজিকালি। জনোৱাইটো অসমত বানপানী সংপানি কিমান অ', সাই সাই মানে নিজৰ সুৰক্ষাৰ বাবেও লাগে ন।
আৰু তেওঁৰ হেৰি তাতে কি ইন্দুৰ পুল নে আউটডোৰ পুল?
আউটডোৰ আউটডোৰ।
অ'
বৰসুঞ্চা বৰষূণ দি আছে, অ', টোক জাই পালেই হ'ল, তাত বৰষূণ দিলে গাড়ী লৈ যাব লাগিব। নহলে বেছি ডাঙৰ বৰষুণ দিলে যাব নোৱাৰো সেইদিনা বাৰু আৰু যদি যাই পাওঁ জাইপাইও মাজত বৰষুণ দি থাকিলে গৰমত্তি ভালেই লাগিব না চুইমিং কৰি বৰষুণত।
অ', অ', এনে এনে তোৰ হেৰি তাইমিংটো কেনেকুৱা?
সমইটোটো হেৰি হব তোৰ ৰাতিপুৱা সাতটা মানত থাকিব সাত সাতটা সাতটা, সৰে সাতটা মানত থাকে। অ', ৰাতিপুৱা মানে ডাঙৰ কলেজ বেষ্ট কলেজ পিছত কৰিব লাগিব তেওঁ। হাইটুটো সাতটা চাৰি সাতটা সাতটা আৰু তোৰ আবেলি সময়ত তোৰ পাঁচটাৰ পিছত থাকে
অ', সাতটা, সাতটা চাৰে আাতটা মানে তোৰ ৰাতিপুৱা মানে হে এ, এয়া মানে তোৰ সাতটা চাৰে সাতটাৰ পৰা কিমান ঘণ্টা শিকাই তাতে?
এক ঘণ্টা, এক ঘণ্টা কাৰানো।
একঘণ্টা আৰু গধূলি পাঁচটা বজাত গ'লে সৈত বানলৈ শ
ছয়টা অঁ ছয়টা অঁ অ মেইল কৰচ আহিব মেইল কচাটো ধুনীয়াক শিকাব মানে ধৰি ধৰি গাবটোক কেনেকে ঘুৰি মাৰিব লাগে কেনেকে হাত ঘূৰাব লাগে পুৰা পুৰা বেছি কৈ একদম পুৰা বেছি কৈ পাৰে তোক কেনেকে ব্ৰিডিং কৰিব লাগে মানে উশাহ নিশা কেনেকৈ ল'ব লাগে? সেইবোৰ সেইবোৰ চব মানে একদম পইণ্ট ৱাইজটোক সেয়া কৰিব পূৰা একদম তাৰে আগতে তোক এক্সাৰচাইজ কৰা ল'ব মানে দহ মিনিট মান এক্সাৰাইজ কৰাব কৰাৰ পিছত তোক চাৱাৰ ল'ব দিম শব দাঁতটো অলপ ভিজাই ল'লে ভিজা ঘামৰ কাৰণে খাম বেলেগৰ খাম সেয়া হৈ য তো গাটো ভিজাই ললি ধুনীয়াকে তপ ডাইৰেক্ট পানীত নামিলি জাপ মাৰিলি
চাৱাৰ ৰুম তো পুৰা আছে বঢ়িয়াক
বঢ়া বঢ়িয়া একদম চা একদম পুৰা ধুনীয়া একদম
মই, মোৰ হিচাপত কিন্তু তই লৈ ল। আৰু চুইমিং শিকি পেলেই মানে তাৰ পিছত কি হ'ব? তোৰ এই বেমাৰ-আজাৰ নহয়, আজিকালি কিমান বেমাৰ-আজাৰ হয় ন?
অ, সেইটো হয়। বেমাৰ-আজাৰ কমে।
বহুত, বহুত বেমাৰ-আজাৰৰ পৰা মানে, সেয়া হয়। আজিকালি, চাইনাচ অ' চাইনাছৰ কাৰণে বিশেষকৈ ছুইমিংটো বহুত ভাল হয়।
আৰু ডক্তৰো আজিকালি নোৱাৰে, কিছুমান বস্তু। চুইমিঙে কিন্তু প্ৰোফ, মানে কৰি দিয়ে। কা, মানে কামত আহে চুইমিং কৰি পেলায়। চুইমিং কৰি পেলাই বহুত বাচ্ছা মানে ভাল পাইছে।
আৰু মানে ব, আৰু বস্তুটো চুইমিংটোত তোৰ এক্সেচাইজ টাইপ হৈ গ'ল ন ডেইলি।
ডেইলি, অ, ডেইলি একদম পুৰা। আৰু এটা বস্তু, চুইমিং কৰাৰ পিছত এটা বস্তু, মানে মই নিজে এটা ফিল কৰোঁ, ছুইমিং কৰি আহিছোঁ পোৰা ভোক লাগে।
ভোক লাগে অ'। কষ্ট হয় না কষ্ট হয়। কষ্ট হয় না তোৰ আৰু হেৰি, মানে তোৰ, হেৰি মানে তোৰ ষ্টেমিনা বহুত যায় ন, তোৰ হাত-চাত মাৰি থাক নন ষ্টপ হাত ভৰি ঘূৰাই থাকিব লাগে। পোৰা ষ্টেমিনা যায় না ব'ডিত, কষ্ট বহুত হয়।
আৰু ৰাতি টোপনীটো বঢ়িয়া আহে, সেইটো এটা কথা। ৰাতিটো, উম, একদম পুৰা। তই শুবি ন, ৰাতি একদম মানে ক'ত আছে একো গমেই নাপায়। শুলি? লগে, লগে পাঁচ মিনিটত টোপনি আহি যাব। পুৰা ৰাতিপুৱা সাৰ পাবি আৰু।
গৰম দিনত পুৰা ৰি, ৰি, ৰি-ৰিলিফ পায় ন।
ৰিলিফ পায়, একদম পুৰা ৰিলিফ পায়। ধুনীয়া লাগে। উম আৰু অ, সেইটোৱেই বে, আ, আ-আজিকালি কি হয়? ক্ৰিকেট প্লেয়াৰ বা তোৰ ফুটবলাৰ। ফুটবলাৰ বিলাক আকৌ ছুইমিংতটো না-নামে। ৰিক'ভাৰি কাৰণে নাযায় ন, ঠাণ্ডা এইফালে ৱক কৰে খোজকাঢ়ে সেইটো ৰিকাভাৰী
ৰিকভাৰীৰ কাৰণে ভাল হয় বডি ৰিকভাৰী মাচাল তাচাল ৰিকভাৰী হয় অ অ
বহুত বেনিফিট আছে মই খবৰ ল'ম ৰ কেনেকুৱা কি পইচা পাতি খবৰ লৈ পেলাই তই কালি এক তাৰিখ কালিতো সোমবাৰ হ'ব কালি নহ'ব পৰহি অ কালি এডমিশ্যন ল'ব পাৰিবি তেতিয়া তই
অ প অ অ মানে কালি এইটোৰ খবৰ লবি লৈ কেনে যদি কালি যোৱা নহয় পৰহি যাম আৰু ছোইগী
অ পৰহি পৈ যাব পাৰিবি তই খালি এটা টাইমত যাব পাৰিবি এটা মানে তোৰ যদি তই ৰাতিপুৱা যা ৰা ৰাতিপুৱাই কৰিব পাৰিবি যদি আবেলি যা আবেলিয়ে কৰিব দুই টাইম নহয় মানে এক টাইমে খি এত টাইমত ভাল লাগিব অ আৰু বেছিকে কৰিব ন এক ঘন্টা ত সদায় কৰি মানে বহুত আৰু তোৰ চাফিচিয়েণ্ট মানে
অ একঘন্টা বহুত আৰু অ একঘন্টা একঘন্টা দিনটোত মানে অলপমান কাৰ্ডিঅ টাইপ হৈ যাব
কাৰ্ডিঅ' টাইপ হৈ যায় আৰু বেলেগটো একো দৰকাৰ নাই তেতিয়া বেলেগ এক্সাৰচাইজ দৰকাৰেই নাই চবতকৈ বেষ্ট এক্সাৰচাইজ ছুইমিং চাইক্লিং আৰু ৰানিিং মানে ফিটনেছ ফিট ফিট হৈ থাকিব মানে এই তিনিটা বস্তু বাকী খেল চেলটো আছে ফুটবল চুটবল টেনিছ চেনিছ খেলাটো আছেই কিন্তু মানে ছুইমিংটো ফাষ্ট মানে হেৰিত আছে
ৰিকভাৰীৰ কাৰণেও ভাল বডি চটিৰ কাৰণেও ভাল বেমাৰ আজাৰো নহ'ব
বেমাৰ আাজাৰো নহয়
বাকী তেতিয়াহ'লে ঠিক আছে তই সুধিবি
অঁ অঁ হ'ব দে হ'ব দে মই তোক জনাম দে মই কালিয়ে তোক জনাই দিম তই যাই পেলাই মানে এডমিশ্যনটো ল'ব পাৰিবি দে তে
অঁ দে